হেল্ল' হেল্ল' কোৱা।
শুনিছা?
শুনি আছোঁ কোৱা।
উ, কি কৰিছা?
হেল্ল'?
হেল্ল'? আহ শুনিছো কোৱা কি কৰি আছা শুনিছো শুনিছো। মইো এনে আছিলো শুই পেলাই ভাত খালা?
উ, খালো তুমি খালা?
মইও খালো মাহঁতে কি কৰিছে?
আছে।
অ', মাহতে ভাত খালে?
উম, নাই বৰ্তমান নাই খোৱা মাহঁতে।
অ', ক'তো ওলাই যোৱা নাই নেকি?
বৰ্তমানতো ওলাই যোৱা নাই বৰষুণ দি আছে।
বৰষুণ দি আছে নেকি?
অঁ'।
আমাৰ ফালে তো বহুত ৰ'দেই দি আছে বৰষুণৰ একোৱেই নাই।
তুমি ক'ৰ হয়?
মই বেছেৰীয়া তুমি তেজপুৰ বেছেৰীয়া।
মই ঠেলা
আচ্ছা সেইটো চাইডে এতিয়া বৰষুণ অ', ওচৰেৰে।
উম, বৰষুণ আহিছে বৰষুণ দি আছে।
অ', তুমি পঢ়ি আছা নে কিবা কৰি আছা?
অ', পঢ়িছো তুমি?
ময়ো পঢ়ি আছো কি পঢ়ি আছা?
মই এইবাৰ টুৱেল্ভত তুমি?
মইও টুৱেল্ভতে।
বা এইবাৰ মানে ফাইনেল দিবা আৰু ঠেলা মাৰা হাইচেকেণ্ডাৰী
আচ্ছা।
তুমি?
মই আছাম ভেলী।
উম।
বাকী এফালে আহিছা নে নাই টাউনৰ ফালে তেজপুৰত?
আহ গৈছোঁ। উম, যাও ওচৰতে আৰু। কিয় নাজাম।
অঁ'।
বাকী ঘৰত কোন কোন আছে?
উম, আমাৰ ঘৰত মা মই দেউতা। তোমাৰ?
মোৰ ভাই ভন্টি আৰু দেউতা।
তোমাৰ কি ষ্ট্ৰীম?
হা?
তোমাৰ কি ষ্ট্ৰীম লৈছা তুমি?
বুজা নাই বুজা নাই কি কৈ আছা শুনা নাই ভালকে?
মানে তুমি তুমি কি লৈছা আৰ্টছত লৈছা নে চাইন্সতে
মই আৰ্টছত লৈছো।
অ', অ'। কি কি চাব্জেক লৈছা?
মই এডুকেশ্বন পলিটিকেল চাইন্স তাৰপিছত আছামিছ ইংলিছ আৰু এইটো এলেক্টিভ চাবজেক্ট লৈছোঁ বিহু
অ' বিহুতো কি কেনেকা?
এইটো লেখাই আৰু মানে কেনেকে বুজাম আৰু এতিয়া। বিহু আহে লিখি হা
লিখিব লাগে ন?
অ' বিহুৰ ওপৰত অ' প্ৰেক্টিকেল।
কিমান মাৰ্কছৰ?
ফিটি দিয়ে আৰু।
পূৰাই দিয়ে নে ফিফটি?
পুৰা মানে ফৰ্টি ফাইভ দিয়ে আৰু।
অ' আকৌ তোমালোকৰ স্কুলৰ পৰা ক'ৰবাত ফুৰাব কৰিব নিয়ে নে নিনিয়ে?
নিয়ে বাট মই নাযাওঁ।
কিয়?
স্কুলৰ পৰা গৈ ভাল নালাগে।
অ' ক'ত নিছে এনেই?
এ নিছে ক'ৰবাত ক'ৰবাত মই নাযাওঁ না। গ'লে লগৰ খিনিৰ লগত যাব পাৰোঁ। নাই না যোৱা নাই লগৰ খিনিৰ লগত যাৱ আৰু ইমান ইমান ভাল নালাগে এইমান ফ্ৰী হ'ব নোৱাৰি ন।
অ', অ' লগৰ লগত ক'ত ক'ত গৈছা দূৰৰ জেগা?
লগৰ লগত বগা মাটি গৈছোঁ
উম।
তাৰপিছত গৈছো আৰু ক'ৰবাত ক'ৰবাত।
অ' বাকী তোমাৰ বিজনেছৰ প্ৰতি মন চন আছে নে নাই কিবা?
আছে। তোমাৰ?
বিজনেচটো তো কৰিমেই যদি ধৰা ভৱিষ্যতে যদি কিবা এটা চাকৰিও বা কৰো ধৰা চাইড বিজনেছ কৰিবলৈ মন এটা আছে। মানুহক লাগে চাইড বিজনেছ এটা ন?
উম, উম লাগে।
ল'ৰা মানুহকো লাগে, ধৰি ল তোমালোকে যে নিজেও এটা বিজনেছ কৰিম বুলি ভাবা কৰিব পাৰা। ধৰা নিজৰ মতে তে কৰিব পৰা ন বেলেগৰ উণ্ডাৰত কৰিব নালাগে।
সেইটো হয় চাকৰি কৰিলে বেলেগৰ আণ্ডাৰত কৰিব লাগে আৰু।
অ' আৰু বিজনেচত বেছি লাভ আছে তুমি চাবাচোন।
প্ৰথম প্ৰথম যোনটো তেতিয়া অলপ লষ্ট হয় আৰু।
অ' বিজনেচততো লষ্ট লাভ থাকিবই সেয়া।
উম, উম।
সেইটো নিজৰ লগত কথা তুমি কৰিব পাৰা।
কোৱা আৰু?
অ' বাকী তোমাৰ এনে ধৰি লোৱা কেনেকা ধৰণৰ বিজনেচ কৰিব মন আছে?
মই মই ভাবিছো ব্ৰইলাৰ এখনকে খলো নেকি। ব্ৰইলাৰ নহ'লে গাহৰি ফাৰ্ম।
অ' পাৰা। বিজনেছৰ লগত কি আছে, সেয়াও টো এটা বিজনেচে ন। সেইবোৰতো লাভ আছে।
উম। ব্ৰইলাত। নহলেও গাহ- গাহৰিত আছে কিন্তু।
গাহৰিত লাভ আছে। কাৰণ গাহৰি মাংসৰ বহুত দাম।
বহুত।
উম। সেও কে। আজিকালি কামৰ লগত সৰু-ডাঙৰ নাই।
উম। তুমি কৰা নাই না।
না। নাখাওঁ। আমাৰ ঘৰত গাহৰি নাখায়।
অহ। অহ। আমাৰ ঘৰতো নচলে বাৰু। মই খাওঁ।
অ' ল'ৰা মানুহে খাবই। গাহৰি চবৰে অ' গাহৰি চবৰে ফেভৰেটে হয়।
উ। অহ।
উম।
অকলে বনাই খাব লাগে আৰু।
অ তেনেকাই হয়। কিছুমানে ঘৰত নচল মানে ন অকলে বনাই খাব লগা হয়। স্কুল কিমান দিন বন্ধ দিছে তোমাৰ?
এক মাহ।
অ' একমাহ দিছে তোমাক লোকক?
উম।
আমাক নাই দিয়া। আমাক আমাৰ পোন্ধৰ তাৰিখৰ পৰা খুলিবই ছাগে। প্ৰেক্টিকেল দিছে নাই?
প্ৰেক্টিকেল বৰ্তমান দিয়া নাই।
অ' একজাম হৈ গ'লতো ন?
উম। একজাম হৈ গ'ল।
কেনেকা হল?
ফালিছো পুৰা।
বেয়া হৈছেনে? ভাল হৈছে?
ভাল হৈছে আৰু।
অ' ৰিজাল্ট দিলে নাই?
ৰিজাল্ট দিয়া নাই। এই এই গৰমৰ পিছত দিব। স্কুল খোলাত
অ' আচ্ছা।
কি কম আৰু ফাইনেল। ভালকে দিব লাগিব আৰু।
অ' ফাইনেলটোৱে, হাই মেট্ৰিকটোৱে ইমান মানে হেৰি নহয় কাৰণ হাইচেকেণ্ডেৰীটো মেইন ন। হাইচেকেণ্ডেৰী ৰিজা -জাল্টে মানে ফিউচাৰটো হেৰি কৰে।
উম।
কি বি এ কৰিব চাগে? হাই চেকেণ্ডাৰী পাছ কৰি।
উম কৰিম। তাতে যাম চাগে পাছ কৰিলে তেজপুৰ! যদি ভালকে কৰো, অ ভালকে
থাকি ল'বা নে? নে অহা যোৱা কৰিব চাগে?
নাই থাকিম ৰুম ভাড়া।
অ' থাকি ললে ভাল। অহা-যোৱা কৰাতকে। ন।
অহা যোৱা কৰাতকে, খৰচটো ইমানেই হ'ব না।
একেই হয় দে। অ' অহা -যোৱা কৰা, থাকি লোৱা একেই হয়গে। পি জি থাকিলেও ল'ব পাৰিবা। নহলে ৰুমো ল'ব পাৰা।
লোন লব পাৰি, শিকি আছো বৰ্তমান।
কত শিকিছা তাতে।
অ', ইয়াতে শিকি আছো।
অ', কিমান পালেগে, কম্পিউটাৰ, উম।
বেছি পোৱা নাই এডমিছন কৰিছোঁ হে
অ', নতুক কে লৈ চা এডমিছন ন।
অ'অ'।
একজামটো দিয়া নাই চাগে ন।
না দিয়া নাই নতুনকে এক বছৰ
অ', কি কৈছা পি জি দিছে নে এ দিচিয়ে।
কি লৈছা
হেল্ল'।
এইবছৰ হেল্ল'। শুনিছানে নাই, অ', কোৰ্চ কোনতু লৈছা।
কৰ্চে।
উম। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল' শুনিছনে। হেল্ল', হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'।
হেল্ল'। শুনিচা নে। হেল্ল', শুনি আচা নে। উম।